হেল্ল' হেল্ল' হয় নমস্কাৰ অ আ শুনা পাই আছে আপুনি শুনা পাই আছে আপুনি? অ শুনিছো শুনিছো মই শুনিছো।
কওকচোন, নাই নাই বৰ্তমান বৰ্তমান ব্যস্ত নাই মই। জুৰি আছো
হয় হয় হয় হয় ধন্যবাদ। হয় হয় মই মানে আপোনাৰ লগত এটা বিষয়ৰ আলোচনা কৰিবলৈ বিচাৰিছিলো আপুনি মোক অকণমান টাইম দিব পাৰিবনে?
হয় নিশ্চয়।
হয় হয় ধন্যবাদ মই আমাৰ অৰ্থনীতিৰ ওপৰত অ অকনমান জানিব বিচাৰিছিলো আপোনাৰ পৰা আমাৰ অৰ্থনীতিৰ ওপৰত। হয় হয় হয়। উ মানে এনেই আমি অৰ্থনীতি অৰ্থনীতি মানে কি বুজো এনেই আপুনি ক'ব পাৰিবনে?
হয় অৰ্থনীতি বুলি কলে মূলতেতো আমি টকা পইচাকে বুজো। একদম সাধাৰণ ভাষাত কবলৈ হলে টকা পইচাকে কওঁ। তাৰ লগতে টকা পইচা বুলি ক অ কোৱাৰ লগতে আমি অৰ্থনীতিৰ দ্বাৰাই কেনেকে ম তাৰ চুলিব লাগে সেইখিনিও শিকো।
হয় হয়, হয় হয় হয় হয়, হয় হয়। হয় হয় হয়, সুন্দৰ সুন্দৰ, অ অৰ্থনীতিত মানে আপুনি অৰ্থনীতি অৰ্থনীতি বিভাগৰ অ মানুহ ক'ব বিচাৰে নে?
হয় মই ভাল পাওঁ অৰ্থনীতি অৰ্থনীতি বিভাগতটো অতিকৈ মই ভাল পাওঁ, মোৰ স্কুলীয়া জীৱন নদটো এটা মানে ভাল লগা বিষয়ে আছিল। অ মানে অৰ্থনীতি বিভাগৰ মানুহ হ'ব নি নোৱাৰিলেও হয় মই হেৰিৰ বিষয়টো অতিকৈ ভাল পাওঁ।
হয় হয় হয় হয়, হয় অ অৰ্থনীতি তিৰ আ এখন অৰ্থনীতিত আমি আপুনি কিনেদৰে অৰিহণা জগাব বুলি ভাবে আপুনি? হয়
অ প্ৰস্তুত আৰু অলপ
হয় হয়, হয় হয় আপুনি এজন নীতিৰ ব্যক্তি হিচাপে অৰ্থনীতি খনত কেনেদৰে কেনেদৰে সঁহাৰি জনাব বুলি আপুনি আহ সায় সহায় আগবঢ়াব বুলি মই আপুনি ভাবে হয়
অৰ্থনৈতিক বৃত্তি হিচাপে বা মোৰ অৰ্থনীতি হিচাপত মই চাবলৈ গলে মোক ফাৰ্ষ্ট টাইম অ কওকচোন
আপুনি এজন অ ধৰি লওক খেতি খয়ক হিচাপে অৰ্থনীতিত কেনেদৰে বৰষুণে আগবঢ়াব এইটো জনাবচোন হয়
হয় মই যদি খেতি কৰো বা খেতি মই অৰ্থনতি আগবঢ়ালৈ মই প্ৰথম খেতি কৰিব লাগিব স খেতিৰ দ্বাৰা মই মই চলা চলাব পাৰিব লাগিব।
হয় হয় হয়
লা পৰিয়ালটো চ যিখিনি অৰ্থ হয়তো মোৰ হাত হাতত ৰৈ যায় বা মোৰ ধৰক মোৰ হাতত ৰৈ যায়। সেইখিনিতে মই সমাজৰ সমাজৰো কাম কৰিব বিচাৰোঁ সেইয়
হয় হয় হয় হয় হয় হয় হয় হয়, আপুনি কে খ আপোনাৰ খেতিৰ জৰিয়তে যিখিনি উৎপাদন হয় সেই উৎপাদন খিনি আপুনি আমাৰ অ ৰাজ্যিক অৰ্থনীতিৰ লগতে আপুনি দেশখনকো সহায় কৰিব বুলি আশা আশা কৰিছে। হয় হয় হয় ধন্যবাদ, হয় হয় হয় আপুনি অ এজন ব্যৱসায়ী হিচাপে অৰ্থনীতি খনক কেনেদৰে এ সহায় কৰিব বুলি আপুনি ভাবে হয়
হয় বৱসায়িক হব গলে মই বেহা বেপাৰ কৰিব লাগিব বস্তু কিনিব লাগিব শিকিব লাগিব তেনেকুৱা হ'লে মই ধৰক মই এতিয়া যিকোনো বস্তু এতিয়া মই ধৰক মই পাচলিয়ে মই কিনিলো অ বেলেগ খেতিয়ক এ এজনৰ পৰা মই কম দাম কিনিলো অকমান হলেও মই বেছি দামত বিচাৰিম কাৰণ ম ক'ত লাভ লাগিব আহ যি লাভৰ অংশসমূহ ৰৈ যাব সেই ৰৈ যোৱা অংশৰে মই ফাষ্ট মই নিজৰ পৰিয়ালটো পাই যাম যিখিনি ৰৈ যাব সেইখিনি হয়তো বেংকত মই জমা পাবলে থৈ দিম সেই বেংকত জমা ধনেদি এ হয়তো সেই জমা ধনখিনি চৰকাৰে চলাব পাৰিব এ ৰাজ্যখনেও চলাব পাৰিবা
হয় খোৱাই হ'ব হয় অ আপুনি অ অৰ্থনীতিৰ ঘৰু ঘৰুৱা উৎপাদন মানে কি বুজ আপুনি কব পাৰিব নে
হয় ঘৰুৱা উৎপাদন অৰ্থনীতিত মই প্ৰথমতে ক'বলৈ গ'লে এ যদি খেতি মাটি দৰা আছে বা খেতি মাটি যদি কৰিব পৰা যায় প্ৰথমতে এক এ প্ৰথম পেচাটো হ'ল খেতি কৰিব লাগে খেতি কৰি উৎপাদন কৰি জিবোৰ বিকিব পাৰো সেইবোৰ খেলিলো তাৰ উপৰিও আমি এ যিহেতু গাঁৱত বাস কৰো গাঁৱলীয়া হয় গতিকে আমি কোটিৰ শিল্পৰ কোটিৰ শিল্প দ্বাৰা আমি অথনীতিখন উন্নত কৰিব পাৰো অৰ্নীতি বিকাশ কৰিব পাৰো আহ যেনেকৈ ধৰক আহ এতিয়া বা বেত সামগ্ৰী যদি ঘৰতে বনাব পৰা যায় কম মূল্য বা আমাৰ ঘৰতে গাঁৱত তিয়া বাঁহ বিলাক পোৱা যায় সেই বাঁহ বিলাক জৰিয়তে যদি আমি বাঁ ৰ সামগ্ৰী বিলাক বনাই বজাৰত বিকিব পাৰো হয় পঠাই দিব পাৰো
অঁ হয় পঠাই দিব পাৰো
অ দেশ বিদেশ দেশ বিদেশলৈ পঠাব পাৰিলেতো অ দেশৰ উন্নয়ন লগতে দেখুৱ
হয় হয় নামৰ হব হয় হয় হয়
অ লগতে আৰু কুটীৰ শিল্পত তেনে ঠিক তেনেদৰে কেে এতিয়া মই মহিলা এগৰাকী যদি মই তাঁতৰ কাম কৰো সেই তাঁতৰ কামৰ যোগে সতে মই যি খিনি কাপোৰ তৈয়াৰ কৰো সেই কাপোৰ খিনি মই ঘৰৰ প্ৰয়োজন অনুসৰি যিখিনি লাগে সেইখিনি ৰাখি মই বাকীখিনি মোক গজাল বিক ওলাই দিম সেই তাৰ দ্বাৰা মই কিছুমান অৰ্থ উৎপাদন কৰিব পাৰো ঠিক তেনেকে মই ঘৰুৱা ক্ষেত্ৰত, তেনেকে উন্নতি কৰিব পাৰি বুলি ভাবো আৰু।
হয় হয়, হয় হয়। অৰ্থনৈতিক, আ ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে আপুনি আ-আপোনাৰ যাতায়াত ব্যৱস্থাটো কেনেক-কেনেকুৱা বিচাৰে? হয়।
হয়, অৰ্থনীতি এখন আগবাঢ়ি যাবলৈ যাতায়াত ব্যৱস্থাটো অ'। আমি এতিয়া কেনেকুৱা হৈছে যান্ত্ৰিকতাত পৰি বা কৃত্ৰিমতাত পৰি বা মানসিক মানসিকভাৱে আমি কৃত্ৰিম হৈ গৈছো, মানসিকভাৱেও আমি ধৰ অস্থিৰ হয় গেইছো। এ মানুহবিলাকে কেনেকুৱা কৰে এতিয়া, অৰ্থনীতি বুলি কোৱাৰ লগে লগে অকল টকা টকা-পইচা আহি নপৰে, আমি মিতব্যয়তা শিকিব লাগিব। এতিয়া মিতব্যয়তা হ'ব লাগিলে। যদি আপুনি ইয়াৰ পৰা তিনি কিলোমিটাৰ দূৰত যাব লাগে, আপুনি এনেই দুচকীয়া বাহনখন নি পেট্ৰলৰ দাম বা তেলৰ পইচাখিনি খৰচ কৰাতকে আপুনি চাইকেল লৈও যাব পাৰে। হয়। দুচুকীয়া বাহনখান নিয়াৰ উপৰিও বা তেনেকে আপুনি অলপ অৰ্থনীতি ৰোধ কৰিব পাৰে, মিতব্যয়িতা আপুনি আনিব পাৰে। তেনেকে অৰ্থনীতি ৰোধ কৰিব। বা অৰ্থনীতি ৰোধ মানে কি অৰ্থনীতিৰ ক্ষেত্ৰত সেইটো তেতিয়াহ'লে মুদ্ৰা মুদ্ৰাস্ফীতি হাৰটোও কমি যাব। আমি যদি অৰ্থনীতিখিনি অৰ্থখিনি যদি আমি সৎ ব্যৱহাৰ কৰিব পাৰো।
ধন্যবাদ। ভাল কথা কৈছে আপুনি। আ, আমি আ মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ, আপুনি যি খন ৰাজ্যত বাস কৰি আছে, সেই ৰাজ্যখনৰ পৰা বা প্ৰকৃতিৰ পৰা তেনেকুৱা প্ৰকৃতিৰ পৰা আমি কিদৰে অৰ্থনীতিত বৰঙণি আগবঢ়াব পাৰো বুলি আপুনি ভাবে? হয়।
হয়। মোৰ ৰাজ্যখন হৈছে কৃষিভিত্তিক। অৰ্থনীতি হিচাপে কৃষিভিত্তিক আৰু উন্ন উন্নতও নহয়। উন্নয়নশীলো নহয়। চৰী, অনুন্নত নহয় উন্নত নহয়। উন্নয়নশীন। গতিকে আমি এ কি আমাৰ মোৰ উন্নয়নশীল হয়। মোৰ ৰাজ্যখনে মেইন মানে অৰ্থনীতিৰ পেচাত টোৱে হ'ল যে কৃষি, কৃষি হ'লে উম মূলতঃ ধান খেতিৰ কথা আহে।
সত্তৰ শতাংশ মানুহ আহ কৃষিৰ লগতে জড়িত।
কৃষিতে নিয়োজিত হৈ আছে, হয়। সেই কৃষিৰ দ্বাৰা যিখিনি ধান উৎপাদন কৰো, সেইখিনি নিজৰ ৰাজ্যত লগাৰ উপৰিও আন ৰাজ্যলৈ যদি মই ৰপ্তানি কৰিব পাৰো, তাৰ ফলত আৰু লগত যদি, আমাৰ-আমাৰ ৰাজ্যত চাহখেতি অধিক প্ৰচুৰ পৰিমাণে হয়। বিশ্ববিখ্যাত এ চাহখেতিৰ বাবে এটা নামো আছে। আমাৰ ৰাজ্যত
হয় আমদানি হয়। হয় আমি ৰ ৰপ্তানি কৰিব পাৰো। আমাৰ ৰপ্তানি হয়, দেশ-বিদেশলৈ হয়। হয়, হয় হয়।
এ তে-তেল ৰপ্তানি কৰি আছো। খাৰুৱা তেল, তাৰ উপৰিও আমি হেৰি ইন্ধন হিচাপে গেছ এইবোৰ আমি ৰপ্তানি কৰি আছো। আৰু অলপতে আৰু ভাল খবৰ এটা পাইছো সুখ খবৰ পাইছো, আমাৰ-আমাৰ ৰাজ্যৰে এখন জিলাৰ পৰা লেচুখেতি লেচু খেতিৰ পৰা লেচু বিদেশলৈ ৰপ্তানি হোৱা বুলি শুনিছো।
হয় হয় হয় হয়। সুন্দৰ কথা কৈছে আপুনি। হয় হয় হয়। ধন্যবাদ আ-আপুনি অৰ্থনীতিত। এ সেউজ বিপ্লৱটো বিচাৰে নে? বা আপুনি সেউজ বিপ্লৱ মানে কি জানেনে? অকমান। ক'ব পাৰিব নেকি?
হয়। সেউজ বিপ্লৱ বুলি ক'লে এতিয়া ধৰক, আ। মই এতিয়া ক'বলে এতিয়া অলপ হেৰি হৈছে, আপুনি অকনমান কৈ দিয়কচোন।
আপোনাক এইখিনি জনাব পাই সুখী হ'ম যে, সেউজ বিপ্লৱ মানে সেইটো হৈছে আমাৰ আহ আমাৰ যিবিলাক উন্নত ৰাজ্য আছে। সেই ৰাজ্য বিলাকত আমাৰ সেউজ বিপ্লৱ আমি দেখিবলৈ পাওঁ যে সিহঁত তে তেখেতসকলে উন্নত মানৰ উন্নত মানৰ বীজ ব্যৱহাৰ কৰে বীজ ব্যৱহাৰ প্ৰচুৰ পৰিমাণে খেতি উৎপাদন কৰে আৰু যিটোৰ জৰিয়তে আমি স লৱ এটা কৰি গঢ়াই তুলিব ঠিক তেনেদৰে আমাৰ ৰাজ্য অসমতো এতিয়া সেউজ বিপ্লৱৰ আহ কিছু কিছু প্ৰভাৱ পৰিছে। আৰু যত উন্নত মানৰ অ হয় উন্নত মানৰ বীজ এ আহি। আমাৰ ইয়াতে আৰু তাৰ পৰা আমি উৎপাদন আহ দেশৰ লগতে ৰাজ ৰাজ্যৰ লগতে দেশকো আমি অৰ্থনীতিক অৰ্তি অৰ্থনীতি ক্ষেত্ৰত হয় হয় উন্নত কৰিব পাম বুলি হয় অ আৰু পিছলৈকে অ তেনেদৰে সহায় কৰি যাম বুলি আশা কৰো হয়।
হয় তেনেকুৱা ধৰণৰ সুবিধা এটা হলেতো অতিকৈ ভাল সুবিধা কম এডখ মাটিতে যদি শস্য উৎপাদন বেছি হৈ যায় গুটিবোৰ বা শ বীজ বোৰ যদি ভাল হয় তেতিয়াাহ'লেতো শস্যৰ উৎপাদনো বেছি তেতিয় হ'লেতো আমাৰ দেশত উভয় নদী হৈ যাব শস্য শস্যৰ উভয় নদী হোৱাৰ লগে লগে আমি ৰপ্তানি কৰিব পৰা হৈ যাম
হয় হয় হয় আপোনাক এটা কথা আৰু ক'ব খোজো মই আপোনাৰ ঘৰত যে কৃষি কৰ্ম আছে নে আপোনাৰ ঘৰত কৃষি কৰ্ম আছে। নে হয় অ আপ পুৰণি পদ্ধতিত কৃষি কৰ্ম কৰে নে আধুনিক পদ্ধতিত কৃষি কৰ্ম কৰে
এতিয়া কবলৈ গ'লে অ পৌৰণিক বুলি ক'লে প্ৰথম অৱস্থা মাটি চহোৱাৰ ক্ষেত্ৰত গৰু হাল বোৱা যায় এতিয়া এৰিছো মানে প্ৰায়ভাগে এৰিছে এতিয়া ট্ৰেক্টৰ বৈজ্ঞানিক পদ্ধতিৰে ধৰক ট্ৰেক্টৰে হাল পোৱা যায় এতিয়া সেই ভাগৰ পৰা চাবলৈ গ'লে আগতকে কিছু হলেও বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা গৈছে বা নতুন প্ৰণালী অৱলম্বন কৰা গৈছে হ'লেও টকা পইচাৰ অভাৱত যেনিবা গোটেই খিনি কৰিব পৰা নাই কিন্তু আগতকৈ কিছু হ'লেও মানে বৈজ্ঞানিক হৈছে বা উন্নত আধুনিকতা
হয় হয় হয় হয় আগতে আমি গৰু ব্যৱহাৰ কৰি আহ খেতি কৰিছিলো এতিয়া আমি অ উন্নত মানৰ ট্ৰেক্টৰ আনি অতি কম সময়তে আৰু কম খৰচতে আমি সেইটো হয় হয় চোৱাব পাৰো পানীৰ যোগান ব্যৱস্থা আছে হয় পানীৰ যোগান ব্যৱস্থা কৰি ল'ব পাৰো হয় হয় তেনেদৰে আমি অ অৰ্থনৈতিক ক্ষেত্ৰত বৰঙণি আগবঢ়াব হয় হয় শেষত মই আৰু এটা আপোনাক আহ প্ৰশ্ন কৰিব বিচাৰো যে আহ যদি এজন বৃদ্ধ বা আ বৃদ্ধ ব্যক্তিয়ে অৰ্থনীতিৰ ব্যক্তি হ'ব পাৰে ন হয়
হ'ব পাৰে নিশ্চয় হ'ব পাৰে তেওঁ যদি সুস্থ সবল হৈ থাকে মানসিকভাৱে সুস্থ হৈ থাকে তেওঁ যদি শাৰীৰিক ভাৱে সুস্থ হৈ থাকে বৃদ্ধ ব্যক্তি হলেও পাৰিব কাৰণ বৃদ্ধ ব্যাক্তিও বহুতে অৰ্থনীতিৰ বৰঙণি আগবঢ়াইছে
হয় হয় হয় বৰঙণি আগবঢ়ালেহে তেখেতক হয় হয় হয় হয় হয়
যদি তেখেত মানসিকভাৱে অস্থিৰ হয় বা সিহঁতে শাৰীৰিক ভাৱে দুৰ্বল ব হয় সিহঁতৰ অকমান অক্ষমতা দেখা দিয়া যায়
হয় হয় হয় হয় হয় ধন্যবাদ আপুনি আপোনাৰ বহুমূলীয়া সময়খিনি মোক দিয়াৰ বাবে আপোনাক অশেষ অশেষ ধন্যবাদ হয় হয় ধন্যবাদ হয়।